হেল্ল শুনি পাইছে না আপুনি?
অ শুনা পাইছো নমস্কাৰ
খাইছি না নমস্কাৰ
অ শুনা পাইছো
অ অ শুনিছে ভাত খাইছে না আপুনি
অ খাইছো
হেল্ল'
অ খাইছো আপুনিও খাইছো
কি চব্জিৰ লগত খাইছে, অ খাইছো। আহ মৈত্ৰী বিবাহ অনলা আৰু শুকান মাছ
অ বঢ়িয়া মোৰতো মানে দিনত বনাইত থোৱা হে এইটোৰ লগত খাইছো মই বেংগেন আলু সিটো মাত্ৰ তাৰপিছত কেক্ৰা চাটনি দিনৰ হে চব উম
ভাল পায় ময়ো
অ
বেংগেনা আলু
অ এতিয়া আমি আহ শিক্ষাৰ বাবে আলোচনা কৰিম হ'ব না
হ'ব
হ'ব হে যেতিয়া মানে শিক্ষা কলে আমিতো কব পাৰে স্কুল কলেজ বা নাৰ্চা বিলাক সেইবিলাকো শিক্ষাৰ পৰে মানে যেতিয়া লৰা ছোৱালী হয় বোৰো পৰা যেতিয়া শিক্ষা লব আগতে মানে আমি অংগনবাদী লৈ যায় দুই বছৰ তিন বছৰত নহয় জানো
অ হয়
যেতিয়া অংগনবাড়ীলৈ যাম ব তেনেহলে ইহঁতৰ ল'ৰা ছোৱালী বিলাকৰ হাত ধৰি পালে অ আ বা এ বি চি দি এনেক শিকাই দিয়ে বাইদেউ বিলাক আৰু যেতিয়া মানে অংগনবাদী অ দুই বা তিন বছৰত পৰা ইহঁতে যায় তাৰ পিছত এতিয়া ডাঙৰ হৈ যায় তেনে মানে ইহঁতে মানে পিছত
অহ্
এল পি স্কুলৰ মানে এডমিশ্যন লয় তেতিয়াই
অঁ, হয়।
এল পি স্কুলত যেতিয়া এডমিশ্যন হ'ব তাৰপিছত এ পঢ়ি পালে মানে যেতিয়া ক্লাছ চিক্স হৈ যাব তেতিয়া পিছত মানে সিহঁতে এম ই ক্লাছত মানে জুইন হৈ যায় নহয় জানো? তাৰপিছত এতিয়া অ সিহঁতে মানে পঢ়ি পঢ়ি মানে যেতিয়া ক্লাছ টেন হ হ'ব। ক্লাছ টেন পালেগে সিহঁতে বেটেৰী ৰিক্সা বা এক্সাম দিব তাৰপিছত পাছ কৰি পালে মানে সিহঁতে কলেজ পঢ়ি যায় এনেকা ন'? ইয়াৰ তাৰপিছত উচ্চৰ শিক্ষা গ'লে মানে আমাৰ বহুত বিভিন্ন ধৰণৰ শিক্ষা আছে কৰি বা মিউজিক শিক্ষা ইটোৱে শিক্ষা ল'ব পাৰে। কিছুমানে মিউজ জিক বা আ কিছুমানে নাচা বিলাকৰ এইবিলাকত কিছুমান চক আছে ইহঁত এইবিলাকো আমি শিক্ষা ক'ব পাৰে। এতিয়া আপুনিও শিক্ষাৰ বাবে ক'ব পাৰিব? কি কি শিক্ষাৰ বাবে আপুনি জানে সেইটো ক'ব পাৰিব?
অঁ, অ। শিক্ শিক্ষাৰ ক'লে আমি চব জানে আ শিক্ষাৰটো আমি আমাৰ আঁ ল'ৰা-ছোৱালী বিলাকৰ
অঁ, হয়।
শুধু, শুধু। বিলাকৰ পৰা আমি যি স্কুলৰ দিয়ে অ আমি যি ইংলিছ মিডিয়ামৰ কথাটো আমি ক'ব কৈছে এতিয়া যে আঁ নাৰ্চাৰীৰ পৰাই ক্লাছ টেন
অঁ।
ক্লাছ, ক্লাছ টেনৰ আ য়া যি আমাৰ এইবিলাক আঁ মানে ভালকে পঢ়াব লাগিব আ যি মে যি মেট্ মেট্ৰিক, হাই ছেকেণ্ডাৰী আ যি এক্সাম থাকে, এক্সাম দিয়ে যে
অঁ, হয়।
বেছিকে পৰাকে এ সেইটো অঞ্চাত টো আমি মানে আ এক্সামটো মানে ভালকে দিলে, ভালকে ৰিজাল্ট পাই আৰু ন'?
হয়, হয়। মানে শিক্ষা, শিক্ষা থাকিলেহে মানে অঁ। আপুনি কোৱাচোন আৰু
কেলে মানে আজিকালি জীৱনৰ আ আমাৰ সৰু সৰু ল'ৰা ছোৱালী বিলাক জীৱনৰ মানে শিক্ষা থাকিলে মানে। চাকৰি চাকৰিবিলাক যে। মানে চাকৰি থাকিলে এ
শিক্ষা থাকিলেহে মানে আমিতো জব কৰিব পাৰে নহয় জানো।
যেতিয়া শিক্ষা নাই। তেনেহলে আমি চাকৰি কৰিম বুলি ভাবিলেও মানে নাপাবয়ে। তাৰমানে শিক্ষাহে মানে আমাৰ জীৱনৰ এ, মানে জীৱনৰ কাৰণে মানে গুৰুত্বপূৰ্ণ এইটো শিক্ষা কব পাৰি আৰু শুনা হেল্ল, শুনা পাইছে না।
হয় অ,
আৰু মানে শিক্ষা হলে মানি কিছুমানে। যিহেতু নাচ বিলাকো শিকিব পাৰে মিউজিক স্কুলত যায়। নহয় জানো। আৰু কিছুমান মানে বজাৰৰ কাৰণে কিছুমান পেট বা কেবৰ্ড, এইবিলাকো শিকিব যায় সেইটোৱে মানে আমি। শিক্ষাৰ কব পাৰি আৰু যেতিয়া লৰা ছোৱালী। স্কুলত যাব সেইটো মাত্ৰ শিক্ষাও ক'ব নোৱাৰো। বিভিন্ন ধৰণৰ কিবা শিক্ষা আছে কিছুমানে খেলা ধোলাৰ চখ আছে। কিুমানে শিক্ষাৰ কব পাৰে কিছুমানে মানে ফুটবল। খেলা বা অলিম্প পিট আৰু তাৰপিছত ক্ৰিকেট সেইবিলাকো মানে শ শিক্ষাৰ কাৰণে মানে শিক্ষাও কব পাৰি আমি সেইটো মানে শিক্ষা বিভাগত। পৰে আৰু আপুনি আৰু শিক্ষাৰ বাবে ক'ব পাৰিব।
মানে কি কয় মানে আ আছামিচ বেছিকে ক'ব নাজানে তথাপিও মই, আপুনি যে কৈছে,